অ' অ' এ আছো দিয়া এনেই বহি তুমি?
অ', মই এই মোবাইলটো চাই আছিলো ৰ'বা। বহুদিন বোলো ফেচবুক অ', বহুদিন ফেচবুকটো চোৱা নাই বোলো চাওঁ, ইনষ্টাটো হোৱাৰ পৰা মানে ৰিলচবিলাক, উম, ইনষ্টাটো হোৱাৰ পৰা মানে ৰিলচ চাই চাই ফেচবুকটোৰ কথা পাহৰিলোৱে আৰু ইমান টাইম যায় নহয় ইনষ্টাটো খোলাৰ লগতে মানে কেতিয়া টাইমটো গুচ যায় ধৰিবই
অ', ধৰিবই নোৱাৰি
ফেচবুকটো একেবাৰেচোন আজিকালি চব বোৱাৰী মানুহেই কৰি থকা হ'ল।
অ', নক'বা আৰু ফেচবুক খুলিবই নোৱাৰে ক'ৰ ক'ৰ কি কিয়া হে
অ', মই চাইছিলো কেখনমান ছিৰিয়েল চাম বুলি মানে ফেচবুকত অক অকমান দীঘলকে আহে যে ভিডিঅ' বিলাক অ', ছিয়েলত সেই এইটো ক'ৰনো বোৱাৰীয়ে কাজিয়া লাগায় কিবা কিবি চব চোন সেইসোপায়ে আহিলে
হে আজি কালি তোমাৰ মানে ঘৰুৱা কাজিয়াখনো ফেচবুকত হে দি দিয়ে। ওচৰে-পাজৰে কিবা এটা হ'ব ফেচবুক লাইভ কৰিব। সেইটো বাদ দিয়া মানুহ এটা এ ক্সিডেন হৈ পৰি থাকিব তাৰ পিছতো তোমাৰ ফেচবুক লাইভ কৰিব বোলে মান হটোৰ ওচৰলে
অ' মানুহ অ', আজিকালি কিবা এটা হেৰি হৈছে অ', সেইবিলাক নাই চবে কে কেৱল মোবাইলতটো উলিয়াই ভিডিঅ' বনোৱা কিবাকিবি কিছুমান ক্ষেত্ৰত সুবিধাও হয় অ', কিছুমান ক্ষেত্ৰত সুবিধাও হয় ধৰি লোৱা কিবা এটা প্ৰুফ হিচাপে ৰখ হেনো কিন্তু কিছুমান ক্ষেত্ৰত
তথাপিও মানে এনেকুৱা সময়কত অ', মানুহজনক পুতুকে ডক ডক্তৰৰ ওচৰলৈ নিয়াটো বেছি
অ', সেইটোয়ে মানুহ তেনেকে ভিডিঅ' কৰি থাকো তেই মানুহ মৰি যায় মানে পিনে ভিডিঅ'ৱে কৰি থাকে। উম আৰু মানুহবিলাক বোৰে মানে, কন্টেন্ট ইমান ফটুৱা ফটুৱা কন্টেন্ট ও। চাহ খোৱা ভাত খ পোৱা গা ধুবলৈ যোৱা এইবিলাকনো কণ্টেণ্ট হ'লনে কোৱাচোন
হয় দিয়া, এ ফেচবুকটো তোমাৰ চাবলে মন নোযায় আমি এতিয়া কিবা এটা চালে ঘৰ চবে ডাঙৰ সৰু চব বহি একেলগে চাওঁ হয়নে কিন্তু তোমাৰ ফেচবুকটো এনেকুৱা হৈ গৈছে মানে বহি তুমি একেলগে চাব নোৱাৰা।
অ আৰু ইমান বেয়া ভাষা বা
উম।
আৰু আজিকালি মানে সেই পইচা দিয়াৰ পৰা উৎপাতটো বেছিয়ে হৈছে। মানুহ বিলাকৰ মই অ' মই এনেকে দেখি থাকো আজিকালি অ' কৰবাত নাম সকাম খাবলৈ গ'লেও কেক। কেইজনীমান বোৱাৰী আছে প্ৰতিটো বস্তুৱয়ে মানে ভিডিঅ' কৰি থাকে। এদিন সুধিলো কিয় ভিডিঅ'? কৰি আছে ইমান ভিডিঅ কৰিছা যে হেই মানে নিজৰ ঘৰত নহয় বেলেগৰৰত হ'লেও মানে ভিডিঅ' কৰে। তেতিয়া মানে কয়, ফেচবুকত দিয়ে মোকহি। কি যে হব মানুহ বিলাকৰ, প্ৰতিটো বস্তুৱে উম উম আৰু হোৱাই নোহোৱাই
হয় দিয়া আৰু মানুহ বিলাকে তাকেই সঁচা বুলি মানিল অ
অ আৰু ফটো বিলাক ইডিট কৰি কৰি বহুত বেলেগ বেলেগ
উম মানে ফেচবুক দহাৰ পৰা তোমাৰ মানুহৰ যিমান সুবিধা হৈছে সিমান বেয়াও হৈছে এ।
অ' বিশ্বাস কৰিব নোৱাৰা হৈছে। ন মানে মানুহৰ অ ফটো বিলাক দিব থাকে এঠাইত। বনাই দিব এঠাই অমুকলৈ গৈছো অ সঁচাই নেমিছ
আৰু ঘৰৰ মানুহ বিলাকে দেখিলে মানে সেইটোয়ে হয় বুলি মানি লয়।
উম আৰু আজিকালি সেই মাকহঁতে এইবিলাক কৰি থাকে ল'ৰা ছোৱালীক সময় দিবই টাইম নাপায়
টাইম নাপায, সেইটো কাৰণে ল'ৰা ছোৱালীবলাক বেছি বেয়া হৈ গৈছে।
বেয়া হৈছে কি ক'বানো, আজিকালি চ' ল'ৰা ছোৱালী মোবাইল নহ'লে- নহয়েই। আৰু- মানুহ গ'লে কেৱল মবাইলটো। তাতে সোমাইয়ে থাকে। উম।
তোমাৰ সেই ইনষ্টা-ফেচবুক এইবিলাকৰ পৰা। তুমি এতিয়া ফেচবুকতো- খুলিবা ক'ৰ কি মানে এনেকুৱা কিছুমান নিউজ চা, মানে, নিউজ বাজে যিটো নিউজ তোমাৰ মিছা। সঁচা নহয়।
উম-
আৰু নিউজটো মানে সঁচা হ'লে ভাল লাগে ন?
উম। আৰু ল'ৰা ছোৱালী বিলাকো চাবাচোন এনেকুৱা কিছুমান কথা কয়, বোলে ক'ত শিকিলি? ঘৰৰ মানুহে শিকাইছে। ঘৰৰ মানুহে নিশিকাই, মোবাইলৰ পৰা শিকিলো বুলি
মোবাইলৰ পৰা শিকে। আজিকালি ল'ৰা-ছোৱালী বহুত ডাঙৰ-ডাঙৰ কথা কয় ন? ইমান সৰুৰ পৰাই, যিবিলাক মানে তুমি ভাবিব নোৱাৰা যে ইহঁতে এইবিলাক কথা ক'ব পাৰে। চ' সেই মোবাইলটো পাই শিকিছে ন?
কিন্তু এতিয়া, মই ভাবো এতিয়া ফেচবুকে যেতিয়া পইচা দিছে কোনোবাই ঘৰতে কাম কৰি থাকে। গৃহিনী ধৰি লোৱা ঘৰতে কাম কৰে, তেনেকুৱি বিলাকে- ধৰি লোৱা বনাইছে ধৰি লোৱা কিবা কিবি বিভিন্ন ধৰণৰ বচ বনাইছে। বনাই ভিডিঅ কৰি দিলে ম- মতে একো মানে ভালকৈ এটা ভিডিঅ' বনাই দিলে, নিজৰ- নিজৰ পাঁচ পিন্ধি ভিডিঅ' বনাই দিলে, ধৰি লোৱা কিবা এটা আমিও নজনা বচ
অ', আৰু এতিয়া তোমাৰ, আজিকালি বহুতে তোমাৰ এনেকুৱা কৰে গৃহিণী বিলাকে, বহুত ধৰণৰ আচাৰ বনায় আচাৰ বনাই- বনাই তেনেকে ফেচবুকতো দিয়ে। কিছুমান তোমাৰ ভালকে দিয়ে, কিছুমান মানে ভালকে নিদিয়ে। তেনেকে তেওঁলোকে সেইটো ব্যৱসায়ও কৰিব পাৰে মানুহো
উম আমি ধৰি লোৱা আগতে কি হৈছিল ঘৰত যিকেইটা বস্তু বনাই সেইকেইটা বস্তুৰ বিষয়ে জানিছিলোঁ এতিয়া মোবাইলতৰ হোৱাৰ পৰা ধৰি লওক কিছুমানে তেনেকুৱা ভিডিঅ' বনাই আমি জনা হৈছোঁ যে অঁ এইটো বস্তুও এনেকৈও বনাব পাৰে আ আগতে আমি গম পোৱা নাছিলো তামোল গছৰ ফুলটোও যে খায় তাৰপিছতে অ খাই তামোল গছত কিবা এটা ফুল নহয় আৰু তামোল গছডালৰ ভিতৰত ফুলেই হ'বলা এই হেৰি যেতিয়া পাতটো মেল নাখায় তেতিয়া সেই ফুলটো মানে সেই ফুলটো খাই আৰু আৰু হে আৰু কিবা এটা বস্তু খাই ৰবা অ আকৌ কিবা পৰুৱা আম
অ আমলপৰা এই
অ সেয়া ঢেৰ বস্তু
উম
সেইটো বাৰ মই খোৱাইছো কিন্তু ম আজিলৈে খাই পোৱা নাই কিন্তু মই তামোলৰ ফুলবোৰ খাইেল আজিহে গম পাইছো
জুমাৰ তাৰপিছতে কলগছ চলগছ যোৱা মানুহেো নোখোৱাস্তু কি আছে জনান মানুহে চব খায় উম সেইয়া তেনেকুৱা ভিডিঅ' হলে ধৰি লোৱা কিবা এটা
মানে তোম সেই ফেচবুক ত পৰা চাই আজালি মানুহবিলাকে মানে বহুত ধৰণৰ খাদ্যবিলাক বনাবলৈও শিকিছে
অ কিন্তু এই ধৰি লোৱা ৰা ৰাতিপুৱ পা চাহ খাইছো ভাত খাইছো গুড মৰ্ণিং গুড আফটাৰনন গু গুড নাইটো নে এইবিলাক দি থাকিলে ভাল নালাগে আৰু এইবিলাকৰ পৰা একো শিকিবও নোৱাৰি আৰু এনে অ সিহঁতে নিজৰ টকা পোৱাৰ কাৰণে আৰু কি জানা মানুহবিলাকে কাজিয়া খুব কাজিয়া। ইজনীয়ে সিজনীৰ ওপৰত হিংসা মানে ধৰি লোৱা এম হিংসা ন ই লাইক মেন্ত ভিউজ চোন জি আহিছে এনেকুৱা ক্ষেত ধৰি লোৱা মানুহবিলাকৰ মাজত জেদা জেদী হয়।
জেদা জেদী হৈ যায় অ' আৰু তেতিয়াই মানে তোমাৰ বেয়ালে যায়গে।
উম।
আৰু তেনেকে বেয়াকে হেৰি কৰিলে আমাৰো ভাল নালাগে ন ফেচবুক টো খুলি যে দেখিবা।
আৰু সেই ডেছ পাতিও পিন্ধায়ো আৰু একদম কিবা নিচিনাকৈ পিন্ধে।
উম মানে সেই দুটামান লাইকৰ কাৰণে মানে মানুহ বিলাক আজিকালি বহুত বেয়া হৈ গৈছে। তলতে গুচি গৈছে।
উম উম আৰু এই কিছুমান সৰু পোৱালী মাকহঁতে হে শিকোৱা সেইবিলাক তেনেকুৱাও চাই ভাল লাগে।
কিছুমান তোমাৰ ভালো থাকে দিয়া তোমাৰ কিছুমান সেই কচিং ক্লাছ বিলাক কৰে নহয় টিউচনৰ নিচিনা।
নহয় আৰু সৰু ল'ৰা ছোৱালীলগত যে ভিডিঅ' বনাই তেনেকুৱাও ধৰি লোৱা বি ভিন্ন ধুনীয়া মানে ভাল লাগা সেই ভিডিঅ' আছে। তাৰ ভিতৰতে কিছ ওমানে আকৌ ল'ৰা ছোৱালীক কেনেকুৱা কৰি দিয়ে মোবাইলটোতে ব্যস্ত কৰি দিয়ে ভিডিঅ' বনাবলৈ ল'ৰা ছোৱালীক লগাই দিয়ে ভিডিঅ' বনাবলৈ। মানে ল'ৰা ছোৱালী অ' ল'ৰা ছোৱালীৰ জৰিয়তে পইচাটো ইনকাম কৰি কিন্তু সেই ল'ৰা ছোৱালী খিনিক যিটো সময়ত পঢ়াব লাগে ন সেই সেইখিনি সময়ত মাক বাপেকে পইচা কাৰণে ম বাইলটোত লগাই দিয়া। সেইটো বেয়া আচলতে, উম উম।
মানে দিনক দিনে বেয়ালে গৈ আছে আৰু
উম।।
আৰু ইনষ্টাটোতো তুমি এটা ৰিল চোৱাৰ পিছত বোলে দে আৰু এটা চাওঁ আৰু এটা চাওঁ। চাওঁকে তোমাৰ আহি আহি গৈয়ে থাকে।
চব নিজৰে হয়, মানে চালে আ - টাইমটো কেনেকে গুচি যায় আমি গমেই নাপ
আৰু নেচালে চোৱা মানে পাচ - টাইম তোমাৰ নাযায় দহ মিনিট, পাঁচ মিনিট। যেতিয়া তুমি চোৱা কেনেকে তোমাৰ আধা ঘন্টা গুচি যায় গমেই পোৱা নাযায়।
বাকী ঘৰত ভাল আৰু অ' ভালেই।
আহিবাচোন আমাৰ পিনে এপাক।
অহ। হ'ব দিয়া উম উম যাম বাৰু দিয়া। উম।
লগে পোৱা নাই বহুত দিন হৈ গ'ল।
অ। তুমি ভিডিঅ' চিডিঅ' বনোৱা নেকি?
নাই, নাই, নাই। মই এইবিলাকৰ পৰা একেবাৰে বিৰত।
অ'। এ মোৰ মতে মোৰ মত প্ৰতিটো কামৰ ভাল বেয়া দিশ থাকে ন। মানুহে ভালতো বাচি লব বাচি লব লাগে আৰু অ' সেই কিছুমানে কি? কিছুমানে আছে ভিডিঅ' চিডিঅ' বনাই কিন্তু, কেতিয়াও কাৰো লগত বেয়া কমেন্ট
নকৰে তেওঁ মানে নি নিজৰটো নিজে কৰে, কাকো তেওঁ সেইও বেয়াকেও নকয় বা একো হেৰি নকৰে।
অ' মানুহৰ মানে মোৰ মতে ভালতো ক'ব নাজানিলে বেয়াটো ক'ব নালাগে কোনোবাই যদি কোনোবাই যদি বেয়া। কৰি আছে সিহঁতক এনেই কমেণ্ট কৰি লাভ যোনে বেয়াটো কৰিব কৰিবই। সিহঁতে নিজে ভাল হ'ব লাগিব ন সিহঁতে নিজৰ পৰিচয় নিজে। দি আছে সেইটোত কমে কৰি এনেই এখন কাজিয়া। অ' নিজে আঁতহি থাকিলেই হ'ল। উম
নিজে ৰহি থাকিলে নিজৰ কাৰণেও ভাল চব কাৰণে ভাল এনেই তুমি তাতে এটা কমেট দি আকৌ তোমাক দহটা কমেট দিব তাতে মানে তোমাৰ এনেই কথাখিনি বাঢ়িছে
তেনেকে কমেণ্টত কাজিয়া হ ব তাই কমেণ্টত পাকৰ ভিডিঅ' তাৰপিছত আৰু কি জানে নাই সেইবিলাকত সিহঁতে ভিডিঅ' বনাই যে কমেণ্ট চমেণ্ট দিয়ে তাতো সিহঁতে পইচা পায় ভিউজ হে ভিউজ আহে সেইবিলাকো সিহঁতে তেনেকৈও পইচা ঘটে আমিহে এতিয়া কৈ আছো সিহঁতে সিহঁতে এইবিলাক কৰিছে এনেকা ক কৈছে তেনেৱাৈছে কিন্তু সহঁতৰ ভিডিঅবিলাক আমি চিছো যে সেইবিলাকৰ পৰা সিহঁতে সিহতে ভালটোৰপাও পইচা পায়ে বেয়া পইচা পাই কমেণ্ট ভালেই আহক বা বেয়াই আহক সেয়াই আৰু ফেচবুক তটো চালে শেষো পায় এতিয়া উ ঠিকে আছে দিয়া হ'ব দিয়া নো
আহ ঠিক আছে দিয়া
অ হ'ব দিয়া
হব দিয়া